হেল্ল'
অ, কি কৰি আছানো?
এনেই আছিলোঁ বহী তুমি?
আছো এনেই। খবৰ কেনেকুৱা?
আই অ। ভালেই। তোমাৰ?
আছো আৰু ইমান গৰমত যেন তেনে।
উম। পেমেণ্ট কিমান সোমাল?
পেমেণ্ট বৰ্তমানটো সোমোৱাই নাই। তোমাৰ?
মোৰ সোমাল।
অ, কিমানকে?
ছিক্স থাৰ্টি টো।
অ ঠিকেই আছে।
চোৱা নাই নিকি তুমি?
চাইছো মানে মোৰ সোমোৱা নাই এতিয়াও। মই সুধিছিলো সুধিছিলো মই কৈছে হেৰি লেট আছে বুলি। কালি মানে ৰাতি মানে সোমাব।
অ মানে পইচাটো আহা দেখুওৱা নাই আৰু।
দুখাইছে মানে প্ৰচেজিং হৈ আছে আৰু।
অ, সেইটোৱে কিমান হয়?
মানে এহেজাৰ পোন্ধৰশ।
বা এইবাৰ পোন্ধৰশ সোমালে?
মানে মোৰ একেবাৰে মই এবাৰো হেৰি কৰা নাই যে।
অ।
অ সেইকাৰণে মানে একেবাৰে সোমাব মোৰ।
অ সেইবাৰটোটো সোমালে।
অ, নাই সোমোৱা সেইবাৰ সেইবাৰ মাত্ৰ দুটকা এটা প্ৰথমে দিয়ে যে সেইটোৱে সোমালে আৰু।
অ সেইটোও প্ৰচেচিং হৈ আছে নিকি?
সেইটো দুটকাটো সোমালে বাকী সেই পোন্ধৰশটোহে প্ৰচেজিং হৈ আছে মানে সোমোৱাইে নাই আৰু বা
অ আজিৰটো প্ৰচেচিংটো দেখুওৱা নাই?
আজি দুখুৱাইছে সেইটোৱে মানে মিলি পেলাই কৈছো মই দুটায়ে।
অ আমাৰ আক বাইদেৱে পালে ষোল্লশ।
পালে অ ভালেই আছে এনেকে।
উম।
মানে পাতা নাই কিয় মানে কিবা হৈ আছে নিকি আৰু প্ৰচেজিঙেই হৈ আছে।
অ আৰু দুলু বাই দুলু বাইদেৱে তিনিশ পাইছে।
অ পাইছে তিনিশ।
তোমাৰ বহুত মানে বেকগ্ৰাউণ্ডটো বহুত হাল্লা হৈ আছে।
অ এই দাদা আহিছিলে।
অ ঠিকে আছে। পিছে এতিয়া পইচাটো পাই কি ক কি কৰিম বুলি ভাবিছা?
পইচাটো সোমোৱাই নাই কি কৰিম আৰু।
মানে তোমাৰ প্ৰচেজিং হৈছে?
অ প্ৰচেচিং পৰহিলৈ সোমাব চাগে। উম বাইদেউৰ সোমাল প্ৰচেচিং হৈ আছে এতিয়া।
অ মানে চবৰে মানে সেইটোৱে হৈ আছে ন? অ আকৌ গ্ৰুপৰ ফ্ৰাইডেহে সোমাব বুলি কৈ আছে মানে শুকুৰবাৰ মান।
অ পইচাটো সোমাওতে দেৰি হ'ব খালি প্ৰচেচিং হৈ আছে আৰু এতিয়া। পিছে ভাত খালা?
নাই এতিয়ালৈকে খোৱা নাই মানে বনাই আছে আৰু।
আচ্ছা ইমান দেৰি হ'ল, ৰাতিপুৱা খোৱা ৰাতিপুৱা খালানে?
আজি বৰ্টো আছে যে সেইকাৰণে খোৱা নাই।
অ, তোমাৰ বৰ্ত নেকি আজি, লঘণ দিয়া।
উম, তুমি খালা নে নাই?
উম, খালো বাৰু ৰাতিপুৱা।
অ,
উ, দিবা মানে এঘাৰটা মান বজাত ভাত খাইছো আজি দেৰি হৈছে উঠাই আঠটা বজাত উঠিছো মই।
উম,
উম,
আৰু কোৱা, ভালেই তোমালোকৰ।
আমাৰো ভালেই বাৰু পিছে আকৌতো ফুৰিব যোৱা নাই তুমি।
মানে যোৱা নাই এতিয়াও মানে যাম বুলি ভাবি আছো আৰু।
অ, ক'ত যাব পিছে।
পিছে অ, মানে এইফালেকে অৰুণাচলৰফালে যাওঁ নেকি আৰু।
অ, অৰুণাচল যাবা, আচ্ছা। মই যাম বুলি ভাবিছো শ্বিলং যাম বুলি ভাবিছো।
অ, এতিয়া গৰম দিিনত অকমান ঠাণ্ডা জোগাত গ'লে ভাল আৰু। উম, আৰু সেইটো মানে উম, থাকিব নোৱাৰা আছো আৰু।
উম, আজিহে অকমান ঠাণ্ডা পৰিছে এনে ইমান টাইমতো থাকিবই নোৱাৰি ঘৰৰ ভিতৰত।
উম, আকৌ আজি ৰাতিটো মানে ৰাতিপুৱালৈকে অলপ বৰষুণ দিলে বাৰু।
অ', দিছে।
উম,
এনেইতো থাকিবই নোৱাৰো। আজিহে আছোঁ আৰু ভালকৈ অকণ
উম,
উম,
বাকী কোনে কোনে, কোনে যাবা নো?
অ', লগৰ দুজনীমান আৰু বা যাব।
অ', ঠিকে আছে এনেকে।
অ',
উম,
পিছে একো বিজনেছ কৰা নাই। তুমি
বিজনেচ মানে মই মুৰ্গী ফাৰ্ম ফুলিম বুলি ভাবিছো আৰু ব্ৰইলাৰ।
অ, ব্ৰইলাৰ ফাৰ্ম।
উম, তুমি?
মই কেকৰ কৰিম বুলি ভাবিছো। এইবাৰ।
অ', মানে তুমি য ইনভে কৰা ক'ব পাৰিবা মানে
অ, হ'ব কম দিয়া।
অ,
এতিয়া নুখোলো।
মানে এইটো বাৰিষাটো যাই লক বাৰু তাৰপিছতহে হম,
টেম্বৰ মানত খুলিম আৰু
অ,
ছেপ্তেম্বৰ বা ডিচেম্বৰ সেই তেতিয়া আৰু। এইকেইদ এতিয়াতো বহুত গৰম ন ডিচেম্বৰ নৱেম্বৰ সেই তেতিয়া অকণ ঠাণ্ডা পৰিব।
উম, আকৌ কেক টো তোমাৰ যদি কেকৰ হেৰি খোলা ত ফ্ৰিজ আৰু কবা বহুত যোগাৰ লাগিব আৰু তোমাৰ
অ, সেয়াই পইচা যোগাৰ কৰোতেতো বহুত টাইম লাগিব। সেইকাৰণে আৰু দেৰিকে খুলিম এতিয়া।
অ',
খুলো গ'লে ডাইৰেক্ট খুলিব নোৱাৰি নহয়।
উম, পইচাও লাগিব আৰু মানে জেগা কোনো লাগিব ভালকে ধৰি লও এতিয়া যদি গাঁৱে চাওঁ হাললেতো বেছি হেৰি নাই। টাউনীয়া হলে মানে ভাল আৰু আৰু এইফালাকে তোমাৰ ফ্ৰীজ মানে অকমান ভাল লাগিব আৰু জেগা কো দিতিহে হ'ব।
উম, লগৰ এজনীক কৈছ তাকে বিচাৰি দিবলৈ জেগা অকন।
অ',
কৈছে তাই বিচাৰি দিম তেজপুৰ চাইডে আছে বোলে জেগা এটা।
আৰু মানে তেজপুৰ লে হলেও দামো বেছিয়ে হ'ব তোমাৰ। উম,
সেনেকুৱাই কৰিম বুলি ভাবিছোঁ আৰু।
অ', ঠিকে আছে। এনেকে ক'লেও মানে অলপ হেৰি হ'ব আৰু।
উম, পিছে ঘৰত কি কি আছে? মানে পোহনীয়া বস্তু ঘৰত কি কি আছে?
সেয়ে লোকেল মুৰ্গী, ছ-ছাগলী, সেই এনেকে দুটাই আছে আৰু, তোমালোকৰ?
আমাৰ আছে। গৰু আছে। ছাগলী আৰু মুৰ্গী, হাঁহো নাই হাপ পঢ়িলে মানেতো আমাৰ খতম হৈ যায়। নাথাকে নাবাচে আমাৰ তাত।
উম, আমাৰ এইবাৰ হাঁহ মানে দিছেহে ডিম। মানে বাৰটা মান অ, বাৰটা মান ওলালে মানে। উম, আ কৌ দিম বুলি কৈছে আৰু কি হয় এতিয়া।
আমাৰ বা কি হয় হাঁহ যে উমনি দিলে মানে তাতে বেয়া হৈ য যে আৰু যদি জন মানে হাঁহ পোৱালি ওলাইও তেতিয়া মৰি যায়।
উম, বহুত মানে হেৰি লাগে ন।
উম, বহুত লোকচান হয় এনেকে এবাৰতো আমাৰ ঢেৰ কমে ন ষোল্ল সোত্তৰটা মান দিছিলে চব বেয়া হলে।
আমাৰো এবাৰ মানে পোন্ধৰটা মান দিছে চব মানে হ'লেই হয় ডিম মানে পুৰা হেৰি উ মানে ডিমত পুৰা পোৱালি হ'লে লাষ্টত গৈ আকৌ বেয়া হৈ থাকিলে গৈ। উম, তাকে আকৌ এইবাৰ দিছে এইবাৰ ভালে হ'লে বাৰু। বাৰটা দিছিলে ঠিকে ওলালে। উম, আকৌ আকৌ এবাৰ দিম কৈছে এতিয়া কি কৰে কি হয় আৰু।
অ, আমাৰ এবাৰ ঘৰত নিদিয়ে বা এজনীক দিছে সিহতৰ ঘৰতে কৰি মানে পোৱালি হেৰি কৰিব আৰু।
উম, উম, মানে হেনু কাৰণে এশশ উম, মানে হেনে কাৰণে কিবা এখন বনাব লাগে মানে হেৰি টাইপৰ, তাতে থৈ দিয়াকে উম, তেতিয়া মানে ভাল আৰু কতো মানে হেৰি কৰিব নোৱাৰিব।
উম, তাকে কৰিব লাগিব এবাৰ।
উম, আকৌ মুৰ্গীৰ লগত দিলেতো অলপ বেয়াহে মানে মুৰ্গীটো য'তে ত'তে ফুৰিব যায় মানে গুচি যায়গৈ। উম,
পিছে কৰবাত গৈ আছা নেকি?
উম, নাই যোৱা, এনেই মানে বহি আছোঁ আৰু। উম,
বহুত হাৱা মাৰি আছে তোমালোকৰ ফালে।
হয় নেকি?
অ,
অ,
পিছে ঘৰৰ ওচৰত নদী আছেনে নে নাই?
আছে আমাৰ।
আছে
উম, পিকনিক খাব অহা যদি আহিবা।
উম, যাম দিয়া কেতিয়াবা।
অ', প্লেনিং কৰিবা এনেকে মানে লগৰ খিনি আৰু।
অ', তুমি ক'বা যে অ', যেতিয়া হ'ব তেতিয়া ক'ব জানুৱাৰী মানত যাম দিয়া।
অ', নে তেতিয়া উম, আৰু মানুহবোৰ তেতিয়াই ভৰ্তি হয় পুৰা মানে আমাৰ ফিলাকে চব ভৰ্তি হৈ যায় উম,
উম,
সেইকাৰনে মানে জল্দি আহিবা আৰু মানে ধৰি লোৱা যদি হেৰি কৰা শুৱা
অ',
উম, জেগাই নাপায় নহলে মানে ইমান মানুহ
উম, আমাৰ ফালেও
অ', হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'